অহ কি কৰি আছা?
এনেই বিচনাতে পৰি আছোঁ।
অহ হ খোৱা বোৱা - খোৱা বোৱা হ'ল?
খোৱা বোৱা হল। আপোনাৰ?
অ' ময়ো খাই বৈ উঠিলো, উঠি পেলাই এতিয়া বোলো ফোন এটা কৰোচোন তোমালে। মোৰো গাটো আজি ভাল নহয়। এইয়া বিষটো অকণ বেছি পাইছে অ' বোলো। সোনকালে শুই থাকোঁ‌। তাৰপিছতে তোমাৰ লৰা শুলে? অ' ডক্তৰৰ ওচৰত পৰহি গলো নহয়। গৈ পেলাই দেখুৱাই কৈ আহিলোঁ‌। ঔষধ দিছে ঔষধ খাই আছোঁ‌। এতিয়া এয়া ঔষধ খাই মানে এক্সাৰচাইজ কৰিব দিছিলে। এক্সাৰচাইজটো কৰিছোঁ‌ আৰু। তাৰপিছত। তে আজি অকন বেছি বেছি লাগিছে দেখোন কিয় জানো এইবেলা।
অ' এই এক্সাৰচাইজবিলাক উম এক্সাৰচাইজবিলাক কৰিলে বেছি হয় বুলি
অ' সেইকাৰণে টেবলেট দিছে খাবলে। এতিয়া খাই পেলাই কৰিব তেতিয়া আপুনি ভাল পাব এসপ্তাহ মানৰ পিছত এনেকে কৈছে আৰু কি হয়? তাৰপিছত এয়া।
থেৰাপি ল'ব লগা হোৱা নাই ছা
অ' নাই নাই। তেনেকে ল'ব লগগীয়া হোৱা নাই। মোৰ। এয়া এই আগতে বহুত দিনৰ আগতে মানে হাতৰ বিষ হৈছিলে। দু -বাহুৰ বিষ। দুটা বাহুৰ প্ৰথমতে বাওঁ বাহুটো হল। বাওঁ বাহুটো হওঁতে সেই ডক্তৰক দেখুৱালোঁ‌। দেখুৱাওঁতে তেওঁ চালে চাই কৰি দৰব পাতি দিলে। দি পেলাই লগে লগে কৈছে। আপুনি আজিৰে পৰায়ে ফিজি'অথেৰাপি কৰক। তাৰপিছত আৰু লগে লগে বাহিৰে বাহিৰে গৈ ফিজি'থেৰাপিত গৈ পেলাই তাত দেখুৱাই কৰি তাত মানে কৰিয়ে আহিলো। কৰি পেলাই পিছ সদায়। ডেইলি কৰিছো। পোন্ধৰ দিন কৰিবলৈ দিছিলে, তাৰ পিছত পোন্ধৰ দিন কৰাৰ পিছত লাহে লাহে লাহে লাহে ভাল পালো আৰু। তাৰপিছত আৰু আকৌ দিন ডক্তৰক কলো বুলো একে সম্পূৰ্ণকে ভাল পোৱা নাই। কৈছে আপুনি হেৰি কৰিব ঘৰত তে আপুনি নে যিকিটা বস্তু লাগে, এ মানে গোটেই খিনি নহয় আৰু যিকিটা পাৰি আৰু সেইকেই টা আপুনি ঘৰতে আনি লব, লৈ পেলাই ঘৰতে কৰিব সদায়। সদায় অহা যোৱা কৰাতকে, পইচাও বেচি যায়। তাৰপিছত সেইকাৰণে মই মানে সেই ঘৰত তে চাৰি - চাৰবিধ বস্তু আনি ললো। চাৰিবিধ বস্তু অনলাইনত পাই যে আনিলো আনি লগ ট্ৰাই কৰি ফিটিং কৰি লৈ ঘৰতে কৰিছো। তাৰ পিছত দুমাহ মান কৰাৰ পিছতহে মই ভাল কে ভাল পাইছো। তাৰপিছত সেয়া ভাল হ'ল হৈ পেলাই আক সেই ল'ৰাটোৰ পৰীক্ষাৰ কাৰণে ডিব্ৰুগড়লে গৈছিলো। ডিব্ৰুগড়লে যাওঁতে মানে হেৰি বুঢ়ীমাই থানতে সেইখিনিতে মানে ৰখিছিলে গাড়ীখন সেই সেইখিনতে মানে মই পৰি গ'লো। এই অকন ওখ চাপৰ আছে। জেগাটো। তাৰ পিছত পৰিলো পৰি পেলাই সোঁহাতৰ আকৌ বাহুত টো দুখ পালো নহয়। সোঁ হাতৰ বাহুতোত দুখ পালো পাই পেলাই আৰু কি হব আকৌ হেৰি দৰৱ ললো দৰব লৈ পেলাই আকৌ মলম মো ললে মলমো লৈ সেয়া সানি কৰি পেলাই তেনেকেই গৈ আৰু ডিব্ৰুগড় পালুংগে। ঔষধটো খোৱাৰ কাৰণে অকন বিষটো কম পাই আছিলো। তাৰ পিছতে পিছদিনা আহি ছো আহি পেলাইহে আকৌ দেখুৱাই ডক্তৰক দেখ খোৱাই কৰি এক্সৰে কৰালে, তাৰপিছতে মানে ভাঙা চিঙা নাই আৰু ভা ভাঙা নাই বুলি ভা- জানিছোঁ। অত্যন্ত বিষ বিষোৱা বোৰ ভাঙিলে। উম। তাৰপিছত আৰু সেইয়া তথাপি এক্সৰে খন কৰি কনফাৰ্ম হ'ল আৰু। তাৰ পিছতে সেই দৰৱ খাই খাই আৰু আকৌ ফিজিঅথেৰাপি কৰিব দিছে। কৈছে, আপুনি আকৌ ফিজিঅথেৰাপি পি কৰিব লাগিব এইটো হাততো। উপায় নাই আৰু গ'লো গৈ পেলাই তাত এসপ্তাহ সপ্তাহ কৰিলো। এসপ্তাহ কৰাৰ পিছত যেনিবা আকৌ ঘৰত যে বস্তু খিনি আছেই মোৰ। গতিকে এসপ্তাহ তাত কৰি ঘৰত আকৌ কৰিছো। ঘৰত কৰা পিছত পোন্ধৰ বিছ দিন লাগিছে। এইটোত মানে বেছি দিন নালাগিল লগে লগে হ'ল যে। তাৰপিছতে ভাল পালো। ভাল পাই পেলাই সেইয়াত তে এক্সাৰচাইজটো সেইকাৰণে মোৰ সদায় এই অলপ অলপকে কৰি থাকো। অ আধা ঘণ্টা। টামান কৰোয়েই। কৰি থাকোতেও এতিয়া দেখোন ডিঙি বিষ হৈছে, পিঠি বিষ হৈছে। এতিয়া মানে নে মহা চিন্তা হৈছে। সেই কাৰণে আকৌ পৰহিহে মেডিচিনৰ ডক গৈ আহিলোঁ। তেওঁ সেইখিনি দিছে, আৰু খাই চাওঁচোন কি হয়, নহ'লে এইখন আকৌ যাবলগীয়া হয় নেকি থেৰাপিলে। কব নোৱাৰি।
অহ মোৰ মামীও মানে বিষ। কঁকালৰ বিষ। প্ৰথম শ্লিপ ডিস্ক আছিলে, তাৰপিছত এতিয়া মানে এ অ তাৰ পা এতিয়া স্পনজাইলেটিছ। এ এতিয়া মানে গোটেই বডিৰ বিষ। তাৰপিছতে যেতিয়া শ্লিপ কেছ গুৱাহাটীত ধৰা পৰাৰ পিছত চেন্নাই গৈছিলে। সেই তাত তেতিয়া কৈছে যে মানে যদি মানে দেহৰ কিবা এটা অংশ বিষ হয় সেই বিষটো মানে ভাল নহয়। আপোনাৰ মানে টো লগত যোৱাৰ নিচিনা হয়। কিন্তু মানে সেইটো কাৰণে ৰিচৰ্ত। থাকিবলৈ দিয়ে আৰু এঠাইত যদি বিষ হয় আপোনাৰ স্পনজাইলেটিছ, শ্লিপ ডিস্ক, আঠু বিষ এইবিলাক মানে লিংকত আহি যায়। সেয়াই। মানে সময়ত গৈ থকাৰ লগে লগে যিমানে পুৰণা হ'ব ব-বিষ সি মানে আপোনাৰ বাঢ়ি বাঢ়ি গৈ থাকিব মানে।
অ' হয়তো।
তাপা মেডিচিন খাইছে ভাল হ'ব।
মেডিচিনে ভাল নকৰে এইটো
উম।
এক্সচাইজ হে ঠিক কৰে।
এক্সচাইজ আৰু মানে ৰেষ্টত থাকিব লাগিব।
উম। এতিয়া যে- যে - দৰকাৰী কাম কেইটা নকৰিলেও নহয় নিজৰ কাম কেইটাকে কৰিব লাগে ন?
সেইটোৱে এতিয়া মানে মামী অকলশৰীয়া হৈ গ'ল ন। আমিও বিয়া হৈ গুচি আহিলোঁ। এতিয়া মানে সেই মানে মাজতে এনেকুৱা আছিলে লেট্ৰিন কৰাব নিব লাগে, পেচাব কৰাব নিব লাগে। সেই তেনেকুৱা।
অ'। বল ভয় লাগে দে এইবিলাক এতিয়া আমাৰো বয়স হ'ল। উম। পৰিলে ধৰিলেতো চেচেই। উম। দৰকাৰে হয় এতিয়া আজিকালি মানুহেই নাই। ঘৰত মই এতিয়া অকলে থাকোঁ। আকৌ ল'ৰাটো ওলাই যায় আকৌ আহে। দিনটো অকলে থকা নিচিনা। এই ছোৱালীজনী যেনিবা আহিছিলে। তাই ও আহি আৰু তাই নিজৰ বিজি যে ছোৱালী আছে নিজৰ চাক কৰি আছে গতিকে মোৰ লগতনো কি কিমান লাগিব পাৰিব। এইবিলাকে মহা মানে সমস্যা হ'ল আজিকালি মানুহৰ সংখ্যাটো কমি গ'ল যে। চবৰে মানে সেইটোৱে প্ৰব্লেম। ঘৰত মানুহ কম। এজন, দুজন, তিনিজন খুব বেছি তাতকে মানুহ নায়েই। হেল্ল' হেল্ল'। হেল্ল' কিয় ফোনটো এনেকুৱা হয় জানোঁ বাৰে বাৰে কাটি যায়।